শুনিছ নাই
অ কি কৰিছ মই এয়া ভাত পানী খাই লগৰ এটা ঘৰ পিনে ওলাই আহিছিলো
অ মই এই মেললে আহিছিলো ধান কুটাবলে
অ হ'ল নাই
ধান কুটাই মেলি এতিয়া ঘৰলে আহি আছো
কিহত আহিছ
উম উম
কিহত আহিছ
এই চাইকেল লৈ আহিছো চাইকেলৰ লৈ আহিছো ধানবোৰ
অ ক'ত পালিহি
মই পাইছোহি আমাৰ এইকনতে স্কুল এখনৰ ওচৰত
অ তাকেহে কেনেকুৱা বা গৰম কেনেকুৱা
অ নকবি আও গেলা
চাইকেল চলাই চাগে মজা লাগিছে নহয়
এ নকবি খোজ কাঢ়িয়ে যাবলগীয়া হৈছে ইমান দূৰ
উম
তাতে তাত মেলত শব্দৰ পৰা ধৰি লৈ ঘুগোলাৰ পৰা ধৰি লৈ একদম তোৰ নকবি আৰু মানে
বেমাৰত পৰি যাব মানুহ
মই গাটো ধুই দিলো গাটো ধুৱাৰ পিছত আৰুহে গৰম উঠিছে
উম এতিয়া মানে গৰমটো যিটো ৰকমত বাঢ়ি গৈছে নহয় মানুহ এতিয়া মানে পটককে বেমাৰত পৰি যাব
অ তাকেহে আৰু এতিয়া খেতি পথাৰ দিন ন মানুহ পথাৰ থকা পথাৰত থকা মানুহখিনি এই বৰ অসুবিধা হ'ব এতিয়া
উম
তাকে
ৰ'দটো পুৰা এনেও মানুহ বিলাকে বহুত দিন হ'ল তোৰ এতিয়া ঠাণ্ডাত থকা বৰষুণ দি আছে এইটো এতিয়া দুই এসপ্তাহ দুসপ্তাহ ধৰি একেলগে এতিয়া পতককে তোৰ ৰ'দটো দি দিছে ৰ'দটো দি দিয়াৰ কাৰণে এতিয়া মানুহৰ বহুত প্ৰব্লেম হৈ গৈছে মানে। এ মানুহেটো ঠাণ্ডাত থাকি থাকি এতিয়াতো গৰমত থকাটো অকমান হেৰি হোৱা নাই না। মিলা নাই। এতিয়া পুতুকে গৰমটো দিছে মানুহৰ সহয় কৰিব নাই।
উম তই মোবাইল বনাবলৈ কেতিয়া যাবি?
মোবাইল বনাবলৈ আজি যাম পিছবেলাকে যাম।
পিছবেলা যাবি ন?
অ।
অ হ'ব ময়ও যাম হা।
তই যাবি নেকি?
মোলে ফোন কৰিছিলে সি তিনিটা যাব পাৰিম বুলি কৈছে বাইকত, সি মোক কৈছে সেই এতিয়া ওলাবি বোলে মোক তই খিন-মিন মাজতে বহি যাব পাৰিবি।
উম বাৰু বাৰু আমি তিনটা যাম তিনটা হৈ পেলাই ফোনটো বনাই আনিব আনি পেলাই বাকী
ৰ মই ঠিক নাইকিয়া হৈছে বতৰটো দেখি, গৰমতটো যিটো হৈছে মাজত গেলি যাব লাগিব নহয় গৰমত।
নাই বাইকতহে যাম বাইকতটো হাৱা পাই যাবি আৰু কথা এটা তই গ'লে মোৰ এটা লাভ হ'ব মানে মোৰ এতিয়া ধৰি লও মোৰ যিমানতটো পৰ্যাপ্ত পৰিমামানৰ পইচা লাগে সিমানতটো মানে নাই। তই গ'লে মানে মই তোৰ পৰা লৈ হ'লেও দি দিব পাৰিম মই এতিয়া আকৌ দুদিনমানৰ পিছত মোৰ পে'মেণ্ট হ'ব, পেমেন্ত হ'লে মই তোক পইচাটো উভটাই দিব পাৰিম। দিয়া তই ওলা নহ'লে আমি তিনিটা গুচি যাওঁ নহ'লে মই মইও বাইক এখন বিচাৰো বাইকখন বিচাৰি তিনিটা বাইকৰ খন বাইক লৈ গুচি যাওঁ।
অ।
এই ওলা নহ'লে বোলো মই বাইক এখন বিচাৰো।
তোক যে কৈছে চিনেমাৰ কথা।
হা?
হেল্ল তোক যে চিনেমাখনৰ কথা যে কৈছিলো।
হয় হয়।
যি যোৱাটো হ'ব নেকি চাবলে, আজি নহ'লেও কাইলৈ পৰহিলে।
কাইলৈ পৰহিলৈ হৈ যাব চাগে, এই আজি মই ফোনটো ভাল কৰি আনো আজি মোৰ তাতে ঘৰত কাম অলপো আছে। কামটো কৰি লও কৰি লৈ পেলাই মোৰ ধৰিল কাম
এই লখিমপুৰত লখিমপুৰত যে মেলাখনযে আছে যে
হয়।
শুনিছা নি মেলা খনৰ কথা কিবা জলপৰীয়াই মানে হেৰি হৈছে কিবা কিবি?
অ তেনেকুৱা মই শুনা নাই বাৰু এতিয়ালৈকে।
অ সেইখন মানে এছিয়াৰ ভিতৰতো নাম্বাৰ ওৱান বুলি কৈছে মানে একদম এছিয়াৰ ভিতৰত বৃহত্তৰ মেলা পাতি একদম সাগৰৰ মাছ মানে তোৰ যেনেকে চাইনাত ধৰ সাগৰৰ তলদি যে ধৰ যাব যে ৰাস্তা যে বনাব যাবযে পাৰি।
অ এতিয়া তালৈকে যোৱা অকমান চিন্তা কৰিছ নে কিনো?
অ তাৰ মানে ধৰ গৰম বন্ধত চাবলৈ যামেই সেইটো ফিক্স মানে, সেইটো কাৰণে লগ দুটামান বিচাৰি আছো।
অ তেতিয়া ঠিকে আছে আমি ওলাবি গোটইকিটা আমি গুচি যাম, আমি মোৰ লগৰতো যাব আমি তিনটা গুচি যাম।
ভাইৰেল হৈ আছে মানে তোৰ জলপৰীটো আৰু একদম ধুনীয়া একুৰিয়াম একো একোটা বনাইছে সাগৰ তলদি তই যাব পাৰিবি সাগৰীয় মাছ বিলাক একদম হাতেৰে পুৰা চুই চাব পাৰিবি মানে তেনেকুৱা টাইপৰ।
অঁ অঁ।
এতিয়া গৰম দিন গৈয়ো ভাল লাগিব ধৰা, আৰু মেলা মানে বহুত ডাঙৰকে পাতিছে। পোৰ দোকান পোহাৰ পৰা ধৰি লৈ একদম বহুত বস্তু আছে তাৰমানে তাত।
অঁ, মই এতিয়া শুনা নাই বাৰু এইটো। চাবলৈ গ'লে ভাল লাগিব গোটেইকিতাই গৈ পেলাই ধুনীয়াকে চাই আহিব পাৰিম এতিয়া। এইবিলাক আৰু এইবিলাক বস্তু চাবও লাগে অকমান কিবা জ্ঞান পোৱা যায় কিবা আমি যিহেতু সাগৰৰ তলিলৈতো আমি এতিয়া যাব নোৱাৰো, আমি এইবিলাকৰ ইমান হেৰি নাই।
উম।
এতিয়া আমি যদি একদম ইয়াতে যদি ফ্ৰীতে মেলা পাতিছে আমি,
তাকেইতো, অ মেলাটো মানে তোৰ তোমাৰ দোকান পোহাৰটো ফ্ৰী হব, কিন্তু যোনটো তোৰ ম বস্তুটোৰ কথা কৈছো তাত যাব চাগে তোৰ বিশ ত্ৰিছ টকীয়া মানৰ টিকেট কাটিব লাগিবও পাৰে আকৌ দে।
এ সেইটোও হ'ব পাৰে সেইটো মানে ল'বই আৰু, তোৰ
অঁ।
তোৰ‌ ধৰি ল ইমান খিনি ডাঙৰ বস্তু এটা আনি পেলাই যদি আ আমাৰ ঘৰৰ ও চৰতে যদি আনি পেলাই আমাক দেখাইছেহি, তেতিয়া কিবা এটা ল'বই আৰু।
আৰু ধৰ এছিয়াৰ ভিতৰত যেতিয়া এইটো বৃহত্তৰ মেলা পাতিছে তেতিয়াতো কিবা এটা তো তাত বিশেষত্ব আছে ন মেলাখনৰ হয় নে নহয়। হেল্ল। হেল্ল।
শুনি আছো শুনি আছো হয় হয়।
অঁ।
মানে এতিয়া এছিয়াৰ ভিতৰত বৃহত্তম মেলা পাতিছে যেতিয়াা তোৰ তাত বিশেষত্বটো ধৰি লৈ এতিয়াাতো কিবা এটাটো সিহঁতি উপাৰ্জনৰ পথৰ কাৰণে কৰিছে এহঁতি আমি সেহঁতকো কিবা এটা দি মেলিহে আমি মেলাখন চাব লাগিব।
তাকেতো, আৰু ধৰ সেই মেলাটো এনেইতো ফ্ৰীতেতো দেখাবও নোৱাৰে ন ধৰ।
হয় হয় ইমান কষ্ট কৰিছে সেহতে তেওঁলোকে।
উম।
তেওঁলোকে কষ্ট কৰি পাতিছে মেলাখন, এতিয়া যদি আমি ফ্ৰীতে চাবলৈ যাওঁ, সেইটো আমাৰ এটা হেৰি হ'ব আমি আমাৰ নিজৰে বেয়া লাগিব, আমি যদি কিবা এটা কষ্ট কৰি বনাই মেলি হেৰি কৰোঁ, তাত যদি আমি দুটকা এটা নাপাওঁ, আমাৰ নিজৰে বেয়া লাগিব আমি কিবা এটা ইমান কষ্ট কৰিলোঁ, এটকা এটা নাপালোঁ। সেইটোও আমাৰ বেয়া লাগিব।
তাকে। বাকী ঘৰত ভাল নহয় তহঁতৰ?
ঘৰত ভালেই। তাৰপৰা এতিয়া চিনেমা চোৱাটো কি হ'ব? চিনিমা চোৱাটো
অঁ' চিনেমা নে ন চিনে মা ক এতিয়াই ক, আজিতো নহ'ব, তই কাইলে যদি যাওঁ বুলি ক' কাইলে যাম, পৰখিলে যাওঁ বুলি ক' পৰখিলে, কিন্তু সোনকালে কৰিবি দুদিনমান।
অঁ, তোৰ ভাগৰ আকৌ এইবিলাক এক্সাম চেক্সামো পাইছেহি নহয়।
এইটো সপ্তাহত নোৱাৰিম মানে, এইটো সপ্তাহত মানে যোন আমাৰ মাহীহঁত থাকে যে আহিব মানে, ধৰ ভাই টি ভণ্টি থাকিবহি।
অঁ অঁ, এই এইটো সপ্তাহতে কৰিম।
অঁ, এই দেওবাৰৰ ভিতৰত কোনোবা এদিন যাব লাগিব।
উম।
দেওবাৰ ভিতৰত যাব মানে, আজিটো বৃহস্পতিবাৰ হ'লেই।
বৃহস্পতিবাৰ, কাইলৈ শুক্ৰ আৰু দুদিন এটা হাতত আছে। দুদিনটো হাতত লৈ আমি পাৰি যাম আমি। কাইলৈ বা পৰহিলে আমি ওলাই দিলে হৈ যাব।
চিনেমাত চাবলে যাম ধৰ আউ দুদিনটো আমাক লাগিব আউ মেলালেটো যোৱাতটো ফিক্সেই তোৰ।
উ উ
আমি কেইটায়ে যাব লাগিব আউতো ল'গ নাই আউ হেই তোৰ মোবাইলটো ভাল কৰি ল', ধৰ মোবাইলটোতো প্ৰয়োজন হ'ব না তাত।
অ', এতিয়া মোবাইল এটা প্ৰয়োজন হৈ আছে মোৰ এতিয়া। মই মই এইটো মানে বেছিম। পাৰিলে মোক কাষ্টমাৰ এটা বিচাৰি দিবিচোন মোক।
কাষ্টমাৰ, অ' হ'ব। পাই যাবি, পাই যাবি। কিমান মানৰ? পাঁচ মানৰ ভিতৰত দিলে পাই যাবি কাষ্টমাৰ সোনকালেই।
উম, পাঁচ-ছয় তেনেকুৱাতে দিব লাগিব আউ এতিয়া ফোনটো ধৰি ল' অলপ দিন হ'ল। তাকে ক'ব নালাগে আৰু ডিচপ্লে চিচপ্লে চেন্জ
অ দি। এইটো নকওঁ, তোৰ এইটো ধৰ এনেকে কম নতুন মোবাইল কিনা এবছৰ মান এবছৰ হোৱাই নাই আৰু আঠ মাহ মান হৈছে।
উম, এতিয়া মানে নতুন ফোন এটা ল'বৰ কাৰণে সি বেচিব বিচাৰিছে, তেনেকে ক'বি।
উহ। উম।
অ', নতুন ফোন এটা ল'ব। সেইটো কাৰণে এইটো বেচিব বিচাৰিছে। তাৰ কাৰণে মানে কিবা এটা পইচা হ'লে ভাল হয়। এতিয়া অ আ মই ভাবি আছিলোঁ,
মানে কেনেকে ক'ব লাগিব চা মানে, সি কিবা এটা কাম কৰিব লৈছে সেইটো কাৰণে অলপ ভাল মানে হেভি অলপ প্ৰচেছৰ মোবাইল এটা লাগিব। উম, সেই তেনেকে কৈ পেলাই তোৰ মোবাইলটো, পাঁচ ছয় হেজাত গুচি যাব।
উম, আমি এতিয়া ফোনটোত কিবা।
শুনচোন, মোক কবাৰ চিনাকি এটা আছে মানে তাৰ ধৰ অলপ মানে ইনষ্টাত ফলোৱাৰ চলোৱাৰ হৈছে, সি মানে তেনেকেই মোবাইল বিক্ৰী কৰি থাকে মানে প্ৰায়। তোৰ মানে, দিয়াৰ ভিতৰত সি পাঁচ-ছয়দিনৰ ভিতৰত বিক্ৰী কৰি দিব পাই।
উম।
উম, মোৰ মানে গেমো আহিল মানে, তাক কৈ বেছি। নে তেনেকে। সি এদিনতে মোৰ গেমৰ আইদি বেছি দিছে।
উম, হয়-হয়। এতিয়া মোৰ কাষ্ট টমা এটা বিচাৰি পেলাই, ফোনটো যেন তেনে বেচো। বেচি পেলাই মোৰ উ, বেচি পেলাই মোৰ মানে এতিয়া, ন নতুন প পইচা অলপ মানে লৈ পেলাই সাত-আঠ হাজাৰ মান লৈ পেলাই, নতুন এটা আকৌ লওঁ। লৈ এতিয়া মোৰ মানে এতিয়া ধ ধৰি ল, ঢেৰ কাম আহি আছে মোৰ। এইবাৰ কিবা কম্পিউটাৰ খন খুলিছে। তাত মোক কিবা এটা দিম বুলি কৈছে, মোক কৈছে তই এইবোৰ কিবা কিবি উলিওৱা কামবিলাকত লাগি দিবি মই তো মাক সোমোৱাই দিম তাতে, তেতিয়া সেইবিলাক কাম কৰিলে ধৰি ল, মোৰ এতিয়া ষ্টৰেজটো অলপ বেছি লাগিব আৰু তোৰ ধৰি ল, কিবা এটা আ অনলাইন কৰিবলগীয়া হ'লে কিবা এটা লাগিব।
সকাণে তো, হিমবেল, অলপ কম প্ৰচেছৰ মোবাইলে কামে নিদিয়ে ন?
অঁ, অঁ, এতিয়া কম প্ৰচেছৰ মোবাইলে লোট ল'ব নোৱাৰিব না মোৰ ফোনটো। তাতে মোৰ এতিয়া যোনটো ফোন মট'ৰলা সেই ফোনটো প্ৰায় খিনি মই প্ৰব্লেম শুনি আছোঁ যে সেইটো বেছিকে চলালে গৰম হৈ ফুটি যায়।
অঁ মট'-মোবাইলতো সেইটোৱে প্ৰব্লেম আৰু শুন এতিয়া গৰম দিনত মানে তোৰ যেনেকুৱা ডিভাইচ ন গ প্ৰায়ে কাম নকৰা হয়, কিন্তু তোৰ মট'টোতো আৰু কাম নকৰা হয় মানে। গৰম দিনত
উম গৰম দিনত মানে এতিয়া কি হৈছে, মোৰ এইটো ফোন পুৰা গৰম হয় যায়। সেইটো কাৰণে মই মই এতিয়া বে ভাল একদম প্ৰচেছৰ থকা আৰু একদম কুলিং থকা ফোন এটা লৈ আহোঁ। যাৰ বাবে মোৰ এতিয়া কামখিনি কৰিবলৈ সুবিধা হ'ব।
আৰুতো তাতেতো তই গেম-চেমো খেলি থাক ন? গেমৰ কাৰণেতো অলপ ভাল মোবাইল এটা লাগেই ধৰ'!
উম'। আজিকালি ইনেইতো ইনে ফ্ৰী থকা সময়কণত মনোৰঞ্জনৰ কাৰণে গেমটো খেলিব পাৰোঁ। মোৰ সেইকাৰণে মানে গেমটো খেলিবৰ কাৰণেও ফোন এটা লাগে। তোৰ দিনটো ধৰি ল' ইমান সময় মই ঘৰতে থাকোঁ। মোৰ এতিয়া পঢ়া-শুনাও শেষ হ'ল, মই ইমান সময় ঘৰতে থাকোঁ ঘৰতে থকা সময়কনত যদি মই ফোনটো কিবা এটাটো কৰিবলে লাগি থাকিব ন, সেইকাৰণে মই বোলো ফোন এটা লওঁ নতুন ফোন এটা।
তাৰমানে তোৰ কথাটো শুন! আৰু কথাটো এনেকোৱা মানে তোৰ যোনটো গেমিং মোবাইল সেইটো মানে গেমিং বুলি আনিলে তোৰ মানে বেলেগ কামৰ কাৰণে বেছি ভাল হয়। গেমিং মোবাইলটো মই চাইছো মানে লগৰ বিলাকৰ মোবাইলটো, গেমিং মোবাইলটো মানে বেলেগ। কামৰ কাৰণে বহুত ধুনীয়া হয়, আৰু গেমৰ কাৰণেটো বেষ্টেই। গেমৰ বাহিৰে তই যিবিলাক অনলাইন কাম কৰ কিবা-কিবি সেইবিলাকৰ কাৰণে বেছি ভাল।
হয় হয়।
উম।
এতিয়া মোৰ কি হৈছে, তোৰ তো ধৰি ল এতিয়া গেমিঙৰ কাৰণে আনিলে কি হয়, আমাৰ ঘৰ ওচৰ এটা লগৰ এটাই আনিছে আঠ-হাজাৰ মান টকীয়া।
হেল্ল'! হেল্ল'! শুনিছানে? হেল্ল'!
হয়! কি কৈছিলি?
তাকেতো শুনি আছনে তই কথাটো? ভয়চটো অহা নাই যে।
হয় হয় হয় মোৰ ফোনটো মানে অকমান প্ৰব্লেম দিয়া হয় তই জানই চোন মোৰ ডিছপ্লেটো এনেকুৱা ভাগিছে কাৰণে সেইকাৰণে তোৰ অলপ ধৰি লও মোৰ ফোনটো প্ৰব্লেম দি আছে, তই ক' কিবা এটা কব বিচাৰিছিলি।
মই মানে কি মোৰ কবলগীয়া বিশেষ নাই আও। কিনো ঘৰত তহঁত ভাল নহয়?
ঘৰত মোৰ ঠিকে আছে বাৰু বৰ্তমান। বৰ্তমান ঠিকে আছে। তাৰপৰা তোৰ এতিয়া খেতি-বাতি কিবা কৰা হৈছে নে?
অ' মোৰ খেতি-বাতি মানে মই ধৰ এতিয়া চাহ-তাহ দি মেলি পথাৰত ট্ৰেক্টৰে হাল বাই আছিলে। তাৰপৰা গা-পা ধুই এনে লগৰ এটা ঘৰ পিনে ওলাই আহিছোঁ। মই বোলো ওলাই আহিলোঁ হয় কিন্তু লগৰটো ঘৰত নাই মানে তোৰ।
হয় হয়, মই মই সেইফালেকে গৈ আছোঁ।
মই বোলো কিনো এনেই থাকিম আৰু তোলৈকে ফোন এটা কৰোঁ।
হয়, হয় মই এতিয়া এফালেকে যাম গৈ কাম এটা কৰ দুই পুখুৰীতে আজি গাটো ধুই দিওঁ ইচ্ছা আছিলে পুখুৰীত গা ধুৱা।
ধুবি নে কি আজি সঁচাকে।
সঁচাকে এতিয়া মই এতিয়া গৈ পেলাই মই গাটো ধুব লাগিব। গাটো ধুবলৈকে পুখুৰীতে আমি দুটাই গাটো ধুই দিওঁ।
গাটো ধুওঁ মানে লগত মোৰ আউ লগৰ দুটামান আছে ন সিহঁতিও ধুব চাগৈ দেই।
মাতি আন মাতি আন মোক টেনশ্যন নাই আমাৰ পুখুৰী আছে ডাঙৰ পুখুৰী ধুনীয়াকে তাতে গা- পা ধুই মেলি